হেল্ল', অ' ধ্ৰুৱই হয়। আছোঁ আৰু, তোমাৰ কোৱা।
ভালে ভালে দেই, বাকী কোৱা খবৰ।
আছোঁ আৰু, ভগৱানৰ আশীৰ্বাদত।
আচ্ছা, এনেই কিবা কৰি আছা নে কি?
এনেই লৈ-বহি আছোঁ ঘৰতে, যিটোহে গৰম দিছে।
আচ্ছা আচ্ছা, হেৰি আকৌ মইয়ো এনেই ঘৰতে আৰু আছোঁ। হেৰি, ক'ৰবাত ফুৰিব-চুৰিব গৈছা নেকি তুমি?
ফুৰিবলৈ নাই যোৱা, যাম বুলি ভাবিছোঁহে, তুমি?
মইয়ো তাকেই তোমাক সেইটোকাৰণেই ফোন মাৰিছিলোঁ, জুবিনক্ষেত্ৰৰ ফালে যাবা নেকি বুলি।
অ', যাম বুলি ভাবিছোঁ খালি জুবিন ক্ষেত্ৰৰ ফালে।
তাকেই মইয়ো সেইটো কাৰণেই তোমাক ফোন মাৰিছিলোঁ, অ' যাম বুলি ভাবিছোঁ।
অ'
সেইটো কাৰণেই তোমাক ফোন মাৰিছিলোঁ।
বাকী ক'ত আছা পিছে এতিয়া? অ'।
তুমি ক'ত আছা?
মই ঘ'তে আছোঁ, বহি আছোঁ।
আচ্ছা। খোৱা বোৱা কৰিলা?
খোৱা বোৱা এ, ৰাতিপুৱা কৰিলোঁ এতিয়া নাই কৰা।
আচ্ছা আচ্ছা না না কৰিব লাগিব, মই নাই কৰা এতিয়ালৈকে।
অ', আচ্ছা বাকী ঘৰত চবৰে ভাল?
ভাল ভাল দেই, তোমাৰ?
ভালেই ভালেই।
অ'।
কোৱা আৰু।
কোৱা তুমি
জুবিন ক্ষেত্ৰৰ ফালে যোৱা মানে প্ৰগ্ৰেম এটা বনাম বুলি ভাবিছিলোঁ।
ময়ো ভাবিছোঁ তাকে কেতিয়াবা যোৱা এতিয়া তুমি?
তাকেই ভাবিছোঁ, জুলাই লাষ্ট ফালে যাওঁ নেকি।
উম তাকে।
কি কৰা আকৌ তুমি? এ,
যাব পৰা যায় বাৰু।
তাকে যাব পৰা যায়, চব মানুহে গৈছে।
অ', চব আমাৰ গাঁৱতো গৈছে বহুত মানুহ।
উম।
তোমাহ'ত এইফালে গৈছে নাই?
অ', গৈছে গৈছে দে আমা এফালেও গৈছে বহুত ভ্ৰমণ।
অ', আচ্ছা। বাকী তোমাৰ কোনোবা ঘৰ্ মানুহ গৈছে নেকি?
ঘৰৰ মানুহ তেনেকে আমা যোৱা নাই কোনো, তোমাভাগ' গৈছে নিকি?
মো নাই যোৱা কোনো।
আচ্ছা।
বাকী খোৱা বোৱা কিতি কিমান টাইমত কৰিবা?
কৰিম কৰিম দেই অলপ দা পাছতে কৰিম আৰু।
অ', আচ্ছা।
সেইটোয়ে ট্ৰেইনত যাম বুলি ভাবিছা নে বাছত যাম বুলি ভাবিছা বাও?
উ বাছত যাম বুলিয়ে ভাবিছোঁ। তুমি কিহত যাম বুলি ভাবিছা?
ময়ো বাছত যাম বুলিয়ে ভাবিছোঁ মানে তোমাক সেইকাৰণে সুধিছিলোঁ মই।
আচ্ছা।
অ', হেৰি আকৌ এইটো কি বুলি কয় এনে বাজেটটো কিমান ধৰিছা তুমি?
মই বাজেটটো ধৰিছো তিনি, চাৰি হাজাৰ মান তুমি কিমান মান ধৰিছা?
মই তোমাৰ তেনেকেই তোমাৰ নিচিনাই আৰু।
আচ্ছা।
উম, তাততো আকৌ ৰুম ল'ম বুলিহে ভাবিছিলোঁ মই মানে থকা বোৱাতো অলপ কষ্ট হ'ব ন এনেকে যদি নলওঁ
অ', ময়ো তাকে ভাবিছিলোঁ ৰুম চুম লম বুলি জুবিন ক্ষেত্ৰ যাম বুলি ভাবিছিলোঁ তাৰ পিছত এইফালে কামাখ্যা মন্দিৰ যাম বুলি ভাবিছিলোঁ।
অ সেইটো একেই একেই দেই মইয়ো ভাবিছিলোঁ সেইখিনি।
অ তাকে জুবিন ক্ষেত্ৰ গলেনো গুৱাহাটী কিমান দূৰ। এ জো কামাখ্যা মন্দিৰনো কিমান দূৰ? অ একেবাৰে ঘূৰি অহাটো ভাল।
উম
এবাৰ গৈ একেবাৰে যাব পৰা যায় আৰু।
একেবাৰে ঘূৰি অহাই ভাল। আকৌনো ক'ত যাব পাৰিম ন এবাৰ ওলাইছোঁ আৰু।
অ এবাৰে ওলাইছোঁ যাব পৰা যায় চব ঘূৰি মেলি আহি ফুৰি মেলি
তাকে আৰু তোমাৰ লগৰ কোনোবা যাব নেকি এনেই?
লগৰ এটা কৈছিলে চাবুৱা ফালৰ লগৰ এটা। উম সিও কৈছিলে যাম বুলি মোক।
আচ্ছা যাব পৰা যায় তেনেহলে।
অ তেনেহ'লে যাব।
তিনি, চাৰিটা লগৰ হলে যাব পৰা যায় মানে অকলে গৈও বেয়া লাগে ন।
অকলে গৈও বেয়া লাগে।
তাকে। সেইকাৰণে মই তোমাক কল কৰিছিলোঁ মানে তুমি যাম বুলি কৈছিলা ন মোক এদিন।
অ মইয়ো তাকে তোমাক কল কৰিম কল কৰিম বুলি ভাবিয়ে আছিলোঁ।
উম
অ
বাকী এ গুৱাহাটী গলেনো আমাৰ ট্ৰেইনত গ'লেও সুবিধাই হ'ব বাছত গ'লেও সুবিধাই হ'ব।
উম তাকে তাকে সুবিধাই হব। মেনকে ট্ৰেইনত গলে অলপ অসুবিধা হ'ব। অঁ আমাৰ মানে কি হ'ব ট্ৰেইনত গ'লে অলপ অসুবিধা হ'ব আৰু বাছত গ'লে সুবিধা হ'ব।
তাকে মই সেইটোৱে ভাবিছিলোঁ।
উম
বাকী তুমি ঘৰৰ মানুহৰ লগত যাবানে অকল আমাৰ লগতে যাম বুলি ভাবিছাঁ?
ঘৰৰ মানুহৰ লগত নাযাওঁ ঘৰ মানুহৰ লগত গৈ ভাল নালাগিব ন লগৰ বিলাকত গৈ যিমান ভাল লাগিব।
সেইটো হয় বাৰু।
আছিলে
আৰু এতিয়া তুমি কিবা কৰি আছা নে জব নে পঢ়ি আছা?
মানে পঢ়ি আছোঁ বাৰু জব চব নাই কৰা।
আচ্ছা আচ্ছা ঠিকে পঢ়ি পঢ়া শুনাতো মেইন আজিকালি।
তুমি কি কৰি আছা পিছে?
মইয়ো পঢ়িয়ে আছোঁ বাৰু। হে কি কৈছাঁ?
আচ্ছা বোলোঁ।
অ অ তাকেই।
বাকী তোমাৰ ঘৰত কোন কেনেকে আছে?
বাকী মোৰ ঘৰত ঠিকে আছে চব দেই চবৰে ভালেই আৰু। তোমাৰ?
ভালেই আৰু টোক টাককে চলি আছে আৰু।
অ, মই মানে অলপ পাব্লিক প্লেছত আছো নাই, এ ভাই এ বেকগ্ৰাউড চাউণ্ড আহিবপৰা অলপ মানে।
মইও একেই পাব্লিক প্লেছতে আছো যে অলপ বেকগ্ৰাউণ্ড চাউণ্ড মোৰো আহি আছে।
উম। অ নেটটো মানে অলপ প্ৰব্লেম দিছে অলপ।
মোৰ অলপ নেটটো প্ৰব্লেম দিছে বাৰু কিন্তু মানে এনেকে আৰু চলি আছে আৰু।
অ।
উহম, বাকী তোমাৰ ঘৰত কোন কোন আছে পিছে?
মোৰ ঘৰত আছে দেই বা, দাদা মা, পাপা তোমাৰ?
মই, মা, পাপা তাৰপিছত ভন্টি আছে, ভাইটি আছে।
আচ্ছা।
বা‌‌ আছে।
অ, মোৰো এনেকে জইণ্ট ফেমিলি আৰু মানে ঘৰবিলাক বেলেগ বেলেগ।
আচ্ছা, মোৰো একেই তেনেকয়ে ঘৰবিলাক বেলেগ বেলেগ।
আচ্ছা। বাকী তোমাৰ দেউতা কি কৰে বাৰু?
দেউতা এনেই আৰু সৰু সুৰা বিচনেছ এটা কৰে, তোমাৰ পিছে?
আমাৰো একেই বিজনেছে কৰে সৰু সুৰা আৰু।
আচ্ছা, চলিব পৰা আৰু বিচনেচ এটা কৰি আছে আৰু দেউতাই।
আচ্ছা আচ্ছা।
বাকী তুমি এতিয়া পঢ়ি পঢ়ি হেৰি কৰিবা নে জব কৰিবা আকৌ?
জব মানে পঢ়িম বুলিয়ে ভাবিছো, পঢ়ি খতম কৰি
এতিয়া তুমি কি কি একজাম দিলা এইচ এচ এল চি একজাম দিলা নে চেকেণ্ড ইয়াৰ?
ছেকেণ্ড ইয়াৰ একজাম দিলো, তুমি কি দিলা?
মইও হাই চেকেণ্ডেৰী একজামে দিলো এবাৰ।
অ কি ডিভিজন পাছ কৰিলা?
ডিভিজন তোমাৰ ফাৰ্ষ্ট ডিভিজন।
আচ্ছা, লেতাৰ - ছেতাৰ?
লেটাৰ আহিলে এটা, তোমাৰ?
আচ্ছা, মোৰো ফাৰ্ষ্ট ডিভিজনে।
আচ্ছা, লেটাৰ আহিলে?
লেটাৰ আহিছিলে দুটাৰ আহিছিলে।
আচ্ছা।
উহ, বাকী কোৱা আৰু?
এতিয়া তুমি কি পঢ়িম বুলি ভাবিছা?
উম উম ভাবিছো কি পঢ়িম বুলি ভাবিছো?
এনেই তুমি কি পঢ়িম বুলি ভাবিছা কোৱা?
বি এ নপঢ়ো তুমি কি পঢ়িম বুলি ভাবিছা?
মই এইবাৰ বি এ কৰিম বুলি ভাবিছো।
বি এ ক আগতে কৰিবলৈ ভাল আছিলে এতিয়া কৰিবলৈ অলপ অসুবিধা টাইপৰ হ'ল নহয় চাৰি বছৰ কৰি দিলে।
তাকে। ঘৰতো মোক কৈছে মানে বি এ পঢ়িবলৈ সেইকাৰণে মই ভাবিছো তাকে।
যোনটো মন যায় সেইটোকে কৰা বুলি কৈছে।
আচ্ছা। মোক মানে ঘৰৰ পৰা কৈছে আৰু বি এ টো কৰিলে ভাল বুলি।
আচ্ছা।
খুৰা, খুৰী, দাদা, বৰ্তা, বৰমাহঁতেও কৈছে মোক।
অ', মোকো খুৰাই কৈছে আই টি আই তোকে- এইবাৰ পঢ়ি দিয়া, তাৰ পাছত আই টি আই তো খতম হোৱাৰ পাছত বি এ টো খতম হ'লে মন গ'লে পঢ়িবা। নপঢ়িলে নালাগে আৰু সেই বুলি কৈছে।
আচ্ছা' মানে তুমি বেছি নপঢ়া আৰু মানে বি এ- টো বা আই টি আই টো কৰি কিনি জব-চব কৰিম ভাবিছা।
অঁ', -তাকে, বি এ আৰু আই টি আই টো কৰি পিনে তাৰপিছত এইফালে কম্পিউটাৰটো কৰি পিনে- কিবা এটা কৰিব লাগিব আৰু চলিব পৰাকে।
তাকে, ঠিকেই-ঠিকেই।
তুমি কি কৰিম বুলি ভাবিছা পিছে?
মই তাকে বি এ কৰিম বুলি ভাবিছোঁ। বি এ কৰি কিনে তোমাৰ- আই টি আই টো কৰিম বুলি ভবা নাই বাৰু এতিয়ালৈকে মই। বি এ টো পঢ়ি চাওঁ চোন ফাৰ্ষ্ট কি কৰো।
আচ্ছা।
উমঁ, তুমি এনেই কম্পিউটাৰ ক্লাছ কৰিছা নেকি?
কম্পিউটাৰ ক্লাছ গৈ আছো দেই। তুমি গৈছা?
কম্পিউটাৰ মই জইণ্ট কৰিম বুলি ভাবিছো মানে, তাকে তোমাক সুধি লৈছিলো সেইকাৰণে।
মই গৈছো ফ্ৰীজটো এ তোমাৰ জইণ্ট ফ্ৰীজটো হৈ আছিলে যে।
আচ্ছা।
অকল মান্থলি ফ্ৰীজটো লৈছিলে।
অ', -অ', -অহ', হ'ব দিয়া তেনেহ'লে, বহুত দেৰি কথা পাতিলো ভাল লাগিল তোমাৰ লগত কথা পাতি কিনি।
অ', -মোৰো তেন্তে
অঁ', -সেইটোয়ে, জুবিন ক্ষেত্ৰৰ ফালে গ'লে এনেই কল এটা কৰিবা তুমি। অঁ', -দিয়া হ'ব, হ'ব দিয়া।
উম-উম-উম।